অ'।
কি কৰা?
আছোঁ ৰহ। ক'ত এইবিলাক
হুম?
দেৰি লাগে, দেৰি লাগে।
অ'।
জইনিং হোৱাতে।
ইচ। হাতটা যে কালা হৈছে, হাতটা যে কালা হৈছে, অৱস্ তাই নাই, হাত আঙুলিটোৱে কালা হৈছে। অৱস্থাই নাই মোৰ হাত।
ডাঙৰ যে হব হাঁহ চানাকিটা
হ'ব ৰ', হোৱাতা
অ'। উম।
ভোক লাগছে কিজানি বেচৰা, আতা পাৰবা লা
দি বেচেৰা খাৱা।
দিঙ ৰ'।
উস!, গৰম যে লাগছে।
কাৰেণ্ট নাই?
ফেন আছে। ফেনৰ হাৱাত আৰু কিমান থাকবি যে গৰম।
নাই, মইতো জুই- জুইৰ গুৰিত কি মজা বহি আছোঁ।
হ পেটটাও বিষায়, মই আৰু বাহিৰত ‌ন'।
অশান্তি লাগে না পেটটা বিষালে? ক'ত যাঙ ক'ত যাঙ, ক'ত নাযাঙ লাগি থাকে।
আৰু কিছু খাব মনে নাযায়। ভালে নালাগে।
অহ, গৰম খালি গৰমে। আইচক্ৰীম খাব মন যায়। ভাত আঞ্জাত টো হৈছে, কচুটা সিজাই দিছোঁ ন'।
কেম্পত পাইছ।
পায়।
মজা, মজা-মজা আইচক্ৰীম।
এ কোনোবা দিন নাথাকে এ।
উম, দশ টাকা দামী তাম ভাল লাগে চ'ক'বা টা।
অ'।
ইস ৰাম! তোৰ হা‌ঁহ বাচ্ছা চানা কেইটা আহিছে।
মোৰ চানা, মোৰে ছলি এইগিলা।
তামাম পইচাই-পইচা হ'ব। পূজালৈকে ডাঙাৰ হব না?
হ'ব।
অ', তোহাততো, দুৰ্গা পূজাতহে, দেই না? আমাৰ আমাৰ, শাওনত দেই।
হ'ব না, বহুত টাইম আছে, দুৰ্গা পূজা লাগে।
তিনমাহ, ডাঙৰ ডাঙৰ হ'ব দে, গতে।
পোন্ধৰটা আছিল, এটা মৰ্চি।
সে, মা-মা-মা আছে নে নাই মাক?
না ক'ত মাক থাকব'। তাহাকো দুখন এনেই কিনি আনছে দাইৰ, কিনি আনছে।
মই ভবা, ঘৰতে উম দিছা নেকি?
নাই।
কেইটাকা কৰি কিনি আনিলা একটা বাচ্ছা?
একশ টাকা।
একশ টকা বাপৰে! মৰলেতো এনেই যাব!
যাব। মৰবা কিয়া দিম কচোন ক?
মাক থাকলেহে তাহন লৈ ফুৰে।
কতো যাব নিদো, এই মানুহকেইটাৰ লগত লগ লাগ'ব, পিছত বা কোনটাই আমাৰ, চিনাই নাপাম।
অঁ।
এদিন, তাৰমানে বহুতৰে এনে হাঁহৰ চলকি আছে, বহুতে আনছে।
আমাৰ এদি নাই।
হে। দে হাঁহে হাঁহ খালে, তাইও কৰ। কাৰো কতো যাবা নিদিয়ে কৰো হাঁহ।
উম, কি থেপা থেপি জাগা! না?
নহয়, পিছত যদি এখন সৰু-সৰু না কায়ও কাৰো এটা চিনি নাপায়, ইও ক'ব আমাৰ, সিও ক'ব আমাৰ।
সেইটেইতো, ডাঙৰ হলে পাৰ'ব।
উম। ডাঙৰ হলে চিন পাম।
উম, মই কালি মোবাইলত টেম্পাৰটা উদ্ৰাই দিছো চালা।
কিয় নতুন লগাবি?
হে কালি পেলাইছিল পাকাত একজন ধৰবা দিছিলো।
হয়মো। মইতো বেলেগক নিদিওঁ, মই নিজে ফেলাও মই নিজে ভাঙি আছো।
আগতে ফাতাই আছিল ৰ অলপ, তামান বেছিকে উল্টাই দিছে। এতিয়া বেছি দাম লয়।
এই দুধনৈত ভাল।
দুধনৈটো দাম লয়।
ক'ত ভাল নহলে? ক'ত কম দাম?
মোক আনি দিছিল লক্ষিপুৰৰ পেৰে পেৰে বিশ টকা দি।
বা বিশ টকা! বিশ টকা দি কিমান ভাল হ'ব এই টেম্পাৰতা?
এ, ছেম একে ভাল। চল্লিশ টকা নে বিশ টকা? চল্লিশ।
ইগিলাও কম দামেই, এটাহন দাম কৰি বেচাই, খুচুৰাকে বেচাই।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
লাভ পাই মেলনা। চছেম বস্তু আকৌ ভাল হে এতিয়া।
উম' তাৰপিছত মানে একশ টকাকে বেচাই আৰু লাভ পাই মানে।
আমিতো আৰু নাজানোঁ না লাগাবা লাগে, লাগাম খালি।
অহ আমি নাজানোঁ ন মতা মোবাইলৰ লগত পাৱেই।
তাহৰ আপা মানুহ বুজি পাই চব। মানে গম পাই। কিমান দাম।
বদলাব লাগিব, কভাৰৰ অৱস্থা নাই, টেম্পাৰৰ অৱস্থা নাই।
মইতো কভাৰ বদলাই থাকোঁ।
কি?
কেই বাৰ বদলালো।
এ মোৰ কভাৰ এটা একেবাৰে হাইলধা হৈ আছিল।
আঞ্জা ভাত বনালে এনেকুৱা হয়।
হালধাই হালধি গিলাক লাগে।
উম'।
হালধা হালধা হয়।
- তোৰ মাই আহা নাই?
নাই। সেইফালে গিছি, সেই সেই কণাত।
ঘুৰবা গেইছি, ঘুৰবা।
উম। কাম বন নাই, শুমে গৈ।
উম, ৰাতিপুৱাহে তাহাৰ কাম থাকিব।
আঠা কাটিলে যাম, কাম আঠা বনাবা লাগে আঠা কিবা কৰিব লাগে।
উম। ঘৰতে কি কিবা কৰে নেকি তেহতে?
হম? কি?
ঘৰতে মেচিন আছে।
অ', ঘৰত আনি কাটি আহি না আৰু আনবা যাবা লাগে, আনি আৰু গ'লাবা লাগে, গ'লে কিনে
গ'লে সেনাৰ পিছত ক'ত দিয়া? গ'লে সেনাৰ পিছত মেচিনত পেৰা।
অহ মিচিনত এতিয়া চিটপা যাবা লাগব।
কতো আৰু ঘৰত নাই?
আমি। চিন্তা আৰু ক'ত কিনিবা পাৰিম আকৌ?
মইতো বুজি পাৱা নাই আঠাটা গলা সানা এতিয়া কিবাহত থৈ দে পিছত-
তেনে থ্ৰী ডে
তেলে থৈ সেইদিনা অলপ কিবা চাকা হোৱাৰ পিছত মেচিনত খোৱা দ
অঁ, মেচিনত দি কিনে পিচিকেনে আমি আৰু শুখে দে শুখে দি কিনে আৰু জুইত দিব লাগিব। জুইত মানে ধুৱা দিব লাগে।
উম।
ধুৱা দিলে
ভালেই। উম, কেইটকা কেজিবা এইবিলাক?
গম নেপাং দেই এইগিলা।
বেলেগ বস্তু বনাই।
কি কি যে বনাই না প্লাষ্টিক কেইটাও হেটিয়ে বনাই নেকি?
টায়াৰও বনাই কিবা-কিবি বানাই ৰবৰ বস্তু।
কি মানে?
গৰম।
একেইটাই বৰ উৎপাত দিছে।
ৰ'দতা নাই গৰমহে কিয় বা?
সেইটোৱেতো ঢেলকা ঢেলকা ৰ'দ কিন্তু ম অসয্য গৰম।
ৰ'দ দিলেও এনে গৰম নালাগে না।
উম। উম। অখনা আৰু পুৰা গৰমৰ দিনটা আহিব লাগছে জুলাই মাহ।
উম।
স্কুল গিলা আৰু বন্ধ দিব আৰু দুদিন পিছত।
আমাৰতো আৰু একো বন্ধ নাই।
ওহো। আমাৰ চাৰা বছৰ বন্ধ।
অঁহ, এনি টাইম আমি এখন।
আৰু তই নপঢ় না?
নপঢ়ো। কি কি ক'ব? কিমান মানুহনো পঢ়ি কেনে ডাঙৰ মানুহ হৈছে।
সেইটোৱেতো। উম।
না চাকৰি পাইছে নে? কি কিমান মানুহ বেকাৰ আছে। এনেই পইচা কেইটা বৰবাদ। হোঁম।
উম। এনে খালি পইচা খৰচ। বি এ পঢ়ি লাভ নাই।
তাৰ পিছতে যদি বোলে বিজনেছ কৰো।
উম।
কিজানি আমাৰ বিজনেছটো ডাঙৰে ল'লো।
এহ কি যে মুগীগিলা নুপুহে।
আজি নহ'লে ভাত নাখা।
বনাই নাই আমাৰ।
ৰাতিপুৱা কি খাইছা?
চাহ খাইছো।
সুদা চাহ খাই আছা অকলে?
বাদাম আৰু অকলহে।
হৈছে অকণি এখন, একেবাৰে দিপৰিয়া ভাত খাম।
ভোকো লাগছে।
বানাব কাই।
মইয়ে বানাব লাগব কাই বানাব। নাবানাই বলে হি।
আজি তৰে নহ'লে দায়িত্ব-বা।
মৰ বানাবা ইচ্ছাই নাই আজি।
অ'।
উম্
ইমান ছুতি দেই ৰ আমাৰ- আমাৰ ছুটি পাং ৰ।
কি টেং টেং কৈ আছে?
তেং তেং মানে তাবলা, পেকটিছ কয়ি এটোৱা নাই তুই?
তাবলা নহয়।
উম মই গাবলাই কঙ দে।
গামলা গামলা।
অ গামলা না কি?
উম্, চইৰা বুলি কয়।
চইৰা।